হেল্ল', হেল্ল'।
হেল্ল' অঁ, ক
তই, ব্যস্ত আছ নিকি?
নাই, নাই, নাই ক।
মোক মানে মোৰ তোক কথা কেইটামান সুধিবলে আছিলে।
উম, সোধ
এ হেৰি যে তোৰ ভৱিষ্যত জীৱনৰ বিষয়ে কচোন কিবা
মোৰ ভৱিষ্যতৰ সপোন হৈছে এজন সফল আৰু সত্যব্যক্ তি হোৱা মই এনে এজন মানুহ হ'ব বিচাৰোঁ যাক সমাজে সন্মান কৰে আৰু ময়ো যাতে তাত এনেকুৱা এনেকুৱা কাম কৰিব পাৰোঁ য'ত সমাজে মোক বহুত বেছি ভাল পায় চবেই ভাল পায় মই আনক সহায় কৰিব বিচাৰোঁ
আৰু বাকী তোৰ তেনেকে আৰু কিবা বেলেগ সপোন
মোৰ আৰু বেলেগ সপোন আছে ডাঙৰ মানুহ হোৱা হৈ কিনে যাতে মই অনাথ আশ্ৰম বা বৃদ্ধা আশ্ৰম বা এইবোৰক যাতে মই সহায় কৰিব পাৰোঁ মই যেন এটা সফল মানুহ হ'ব পাৰোঁ আৰু সেইটোকে মই ভাবোঁ। যেন মই ডাঙৰ মানুহ হৈ কিনে নিজৰ কাৰণে নহয় অকল কিমান বেলেগৰ কাৰণেও মই যেন বস্তুবিলাক কৰিব পাৰোঁ, চব কাম কৰিব পাৰোঁ সেইটোকে মই বিচাৰোঁ।
তই কি ভাব? সফলতা লাভ কৰিবলৈ কি কি প্ৰয়োজন বুলি তই ভাব?
অ মোৰ মতে কঠোৰ পৰিশ্ৰম কৰিব লাগে ধৈৰ্য্য লাগিব, ধৈৰ্য লাগিব আৰু আত্মবিশ্বাস খুবেই প্ৰয়োজন। তোৰ যদি ধৈ ধৈৰ্য্য নাথাকে কিবা এটা কাম কৰাৰ আগত তেতিয়াহ'লে তই কৰি একোৱেই লাভ নাই। আৰু দ্বিতীয় কথা হ'ল পৰিশ্ৰম, তই যদি মানে কি বুলি কয় এইটো কষ্ট নকৰ তেতিয়াহ'লে তোৰ এটা কাম কৰি কিনে একোৱেই লাভ নাই। কষ্ট আৰু ধৈৰ্য বহুতেই বেছি গুৰুত্বপূৰ্ণ বস্তু হয় আমাৰ জীৱনত সেই দুটা কৰিলেহে আমি মানে মানুহ হ'ব পাৰিম, সফল ব্যক্তি হ'ব পাৰিম এজন।
অ অ, তোৰ এনেই ভৱিষ্যত পেচা হিচাপে তই কি কি ল'ব বিচাৰ মোক?
মই এটা ভাল চাকৰি কৰিব বিচাৰোঁ অথবা নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ, চাকৰি ন নহ'লে বা ব্যৱসায় আৰু ই এই দুইটাৰো বেলেগ - বেলেগ গুণ আছে। তোৰ দুইটাই ভাল বস্তু আৰু মই তাৰে এটা কৰিব বিচাৰোঁ।
অঁ চাকৰি আৰু ব্যৱসায়ৰ ভিতৰত তই কোনটো বেছি পচন্দ কৰ বাৰু?
উম, দুয়োটাৰে সুবিধা আছে আৰু কিন্তু যদি সুযোগ পাওঁ নিজকৈ নিজকে অ ব্যৱসায় আৰম্ভ কৰিবলৈ মানে মনটোক বুজাম মই কাৰণ ব্যৱসায় কৰিলে মই নিজেও সফল হ'ম আৰু আনকো মই বস্তু এইবোৰ
দিব পাৰিম।
হয় হয় সহায় কৰিব পৰা যায়।
কৰিব পাৰোঁ, ব্যৱসায় কৰি কিনে আৰু মই যাতে অনাথ আশ্ৰম, বৃদ্ধা আশ্ৰম এইবোৰত বস্তু দিব পাৰোঁ। যাতে মোৰ কামখিনি চব মানুহে কয় আৰু কি ভাল কাম কৰিছে বুলি। সেইকাৰণে মই ব্যৱসায়টো কৰিব বিচাৰোঁ।
হয় হয়তো ঠিকেই ভালেই চিন্তা কৰিছ। এনেই তোৰ সপোনবোৰ পূৰণ কৰিবলৈ এতিয়া তই কি কি কৰি আছ?
ম
কেনেকুৱা ধৰণৰ প্রচেষ্টা কৰিছোঁ?
সপোন পূৰা কৰিবলৈ নিয়মিত পঢ়া - শুনা কৰি আছোঁ, নতুন নতুন বিষয় শিকিবলৈ চেষ্টা কৰোঁ। আৰু নিজৰ দক্ষতা বি বৃদ্ধি কৰোঁ কি মানে নপঢ়িলেতো তোৰ আৰু ভাল সফল মানুহ এটা হ'ব নোৱাৰি। আৰু দ্বিতীয় কথা হ'ল, বস্তুবোৰ এনেকুৱা এনেকুৱা বস্তু শিকি আছোঁ যিটো মোৰ কাৰণেও লাভ হয় আৰু আনৰ বাবেও মই যাতে সেইখিনি কৰিব পাৰোঁ। সেইখিনিয়ে আৰু। আৰু পঢ়া শুনাটো বহুতে বেছি দৰকাৰ, দৰকাৰী বস্তু আৰু আমাৰ জীৱনত। পঢ়া শুনা নহ'লে, ভাল মানুহো হ'ব নোৱাৰি। আৰু কিবা কৰাটো মানে দূৰৰে কথা কিন্তু ভাল মানুহ হ'ব। ব লাগিলে পঢ়া শুনাটো একদম জৰুৰী।
তই কি ভাব, জীৱনত সফল হ'বলে কেৱল শিক্ষাই যথেষ্ট হয় নেকি বাৰু?
নহয় নহয় শিক্ষাৰ লগত ভাল আচৰণ সত্যতা আৰু কিছুমান গুণৰ গুণৰ প্ৰয়োজনো হয়, তোৰ যদি তই মানুহক সন্মান কৰিব নাজান বা মানুহৰ লগত ভালকে ক কথা ক'ব নাজান। তোৰ পঢ়া শুনাটোৰ শিক্ষা থাকি তোৰ একো লাভ নাই। শিক্ষাও লাগে তোক, জীৱনত তোক শিক্ষাটোও লাগিব, কিন্তু মই ভাবোঁ তই যদি মানুহটো সত্যতাত থাকা, বা তোৰ পঢ়া শুনা মানে এইটো কি কয় মানুহে যদি তোক সন্মান কৰে, তই সমাজলে যদি কিবা এটা কৰিব পাৰ। সেইবোৰ বহুত বেছি ভাল আৰু, তেতিয়াহে তোক সমাজে আঁকোৱালি ল'ব। শিক্ষাও ভালেইখিনি মানে লাগে, কিন্তু অকল শিক্ষাৰে সফল হোৱাটো যথেষ্ট নহয়, বেলেগ বস্তুও লাগে জীৱনত।
অঁ। তই এতিয়া বৰ্তমান কি ভাবিছ, তই ভৱিষ্যতে তোৰ নিজৰ পৰিয়ালৰ কাৰণে তোৰ ঘৰৰ। অ মানুহ বিলাকৰ কাৰণে লগতে তই যিহেতু কৈছ, তোৰ বেলেগো বহুত বেলেগ মানুহ সহায় কৰিবলে ইচ্ছা, তই কি কি কি কৰিব বিচাৰ, নিজৰ পৰিয়ালৰ বাবে তই কচোন কি কৰিব বিচাৰ ভৱিষ্যতে?
মই মোৰ পৰিয়ালক সুখী কৰিব বিচাৰোঁ। আৰু তেওঁলোকৰ সকলো প্ৰয়োজন পূৰ্ণ কৰিব বিচাৰোঁ। কি সিহঁতক যিয়ে নালাগক কিয়, মই যেন যাতে আনি দিব পাৰোঁ। একো এটা মানে নোহোৱাকে কি, সিহঁতক বোলে আজি এইটো লাগিছে, মই এইটো আনি দিম সেইটো লাগিছে সেইটো আনি দিম, এনেকুৱাকৈ যেন মই ক'ব লগা নহয় কি আজি মই নোৱাৰিম। মোৰ হাতত টকা নাই। এনেকুৱা যেন মই ক'ব নালাগে আৰু, মই তেনেকুৱাকে এটা মানুহ হ'ব বিচাৰোঁ। যিটো মোৰ পৰিয়ালো সুখী থাকক। আৰু ময়ো সুখী থাকোঁ, যাতে মই চব বস্তুখিনি দিব পাৰোঁ আৰু।
অ' অ' বাকী তই তোৰ মা দেউতা। বা তোৰ ভন্টি, ভাইটি সিহঁতৰ কাৰণে তই কি আ কি বিশেষ সপোন দেখিছ তই? তোৰ কি তেনেকুৱা হেৰি আছে যে, তই কৰিব বিচাৰ মন আছে তোৰ?
হম' আ মই তেওঁলোকক বহুত বেছি গৌৰৱ কৰিব বিচাৰোঁ। আৰু তেওঁলোকে মোৰ বাবে যি ত্যাগ কৰিছে তাৰ প্ৰতিদানো দিব বিচাৰোঁ। যেতিয়া বস্তু এটা লাগে ডাইৰেক্ট কিনি আনি দিয়ে মোক আৰু। তোৰ ধৰি লওঁ মোৰ কাৰণে। যিখিনি কৰিছে আৰু যিখিনি ত্যাগ কৰিছে সেইখিনি মই আৰু ঘূৰাই দিব বিচাৰোঁ। সিহঁতে ঘূৰাই একো নোখোজে কিন্তু মোৰ নিজৰে ভাল নালাগে তো মই দিব খোজোঁ। কি সিহঁতে মানে জীৱনত যি। খিনি দুখ বা কঠিন এইবোৰ সেই কৰিছে সেইখিনি। যেন মই গোটেই উপাৰ্জন কৰি সিহঁতক মই দিব পাৰোঁ। আৰু ক'ব গ'লে সিহঁতে যেন মোৰ কাৰণে বহুত গৌৰৱ। ফিল কৰ আৰু মই সমাজৰ কাৰণে যিখিনি। কৰি যাওঁ যেন সিহঁতৰো ভাল লাগে সেইখিনি কৰাৰ পিছত মই সেইটোকে বিচাৰোঁ আৰু।
অহ অ বাকী তই সমাজৰ কাৰণে কি কৰিব বিচাৰ আৰু তই। কি ভাৱ কেনেকৈ সেইখিনিত কৰিব পাৰিবি বা। অহ সফল হ'ব পাৰিবি সেইখিনি ক্ষেত্ৰত সমাজৰ সমাজখন আগুৱাই নিব পাৰিবি কেনেকৈ। অহ কি কৰিলে তই ভাৱ যে সমাজখন আগবাঢ়ি যাব বা তই সমাজখনক। তই ভবাৰ দৰে মানে তই বিচৰাৰ দৰে। কেনেকৈ আগবাঢ়ি যে আগবাঢ়ি যোৱাটো বিচাৰ।
উম। অহ। প্ৰথম কথা মা দেউতাৰ আশীৰ্বাদ আৰু সমৰ্থনৰ অবিহনে। সফলতা লাভ কৰাটো বহুতেই বেছি কঠিন। যদি তোৰ হাতত মা দেউতাৰ আশীৰ্বাদ নাথাকে। তেন্তে তই একোৱে তই সফল মানে তই সফলে হ'ব নোৱাৰা আৰু। আশীৰ্বাদটো বহুতেই বেছি গুৰুত্বপূৰ্ণ বস্তুও হয়। আৰু মই সমাজৰ বাবে। দৰিদ্ৰ আৰু অসহায় লোকসকলক সহায় কৰিব বিচাৰোঁ। যিবোৰ খাবলে নাপায় শুবলে নাপায় পিন্ধিবলে নাপায়। সেইবোৰক মই মানে সহায় কৰিব বিচাৰোঁ যেনেকে মই। তাৰ সিহঁতক শিক্ষা দি খাদ্য দি। আৰু তোৰ প্ৰয়োজনীয় সহায়ৰ জৰিয়তে মই মানে সিহঁতক। সহায় কৰিব বিচাৰোঁ যিবোৰ বৃদ্ধাশ্ৰ। মত থাকে সেইবোৰৰ কাৰণে মই খাদ্য নি। আৰু প্ৰয়োজন খিনি মানে যিখিনি লাগে আৰু। সেইখিনি মই যাতে দিব পাৰোঁ আৰু অনাথ আশ্ৰমত যাতে মই। সিহঁতে পঢ়িব পাৰাকে মই কিতাপ কিনি দিব পাৰোঁ মই যদি‌‌ সি। শিক্ষা খিনি সিহঁতক দিব পাৰোঁ মই। সেইটোৱেই বিচাৰোঁ আৰু মই বিশ্বাস কৰোঁ যে সমাজৰ উন্নতি অবিহনে। ব্যক্তিগত উন্নতি সম্পূৰ্ণই নহয়। তই যদি সমাজৰ কাৰণে লাগি দিছ তোক যদি মানুহে ভাল পাইছে তেতিয়াহে। তই মানে সফল হ'ব পাৰিবি। আৰু এক এজন ভাল ব্যক্তি হ'ব পাৰি যদি তোক সমাজে ভাল নাপায় সমাজে আঁকোৱালি নলয়। তেন্তে তই ভাল ব্যক্তি হ'ব নোৱাৰেই নোৱাৰেই মানে অসম্পূৰ্ণ হৈ যাব। ত' সমাজৰ কাৰণে তই যিখিনি কৰ ভালদৰে। কৰিব লাগে আৰু সমাজক তই প্ৰথমে চাব লাগে তাৰপিছত নিজক চাব লাগে। সমাজে যদি তোক ভাল পায় তেতিয়াহে মানে সেই হ'ব। আৰু সমাজৰ কাৰণে কৰাখিনি, মা দেউতা যদি মানে মা দেউতা তু ভাল পাব। সমাজৰ কাৰণে যদি আমি কৰোঁ, আৰু সমাজৰ কাৰণে কৰিলে মা দেউতাৰ যদি আশীৰ্বাদটো আছে, আমি এজন সঁচাকে সফল ব্যক্তি হমেই ভৱিষ্যতে, ত মই সেইটোৱে আৰু মোৰ সেইটোৱেই। ধাৰণা
দে তই ভাল চিন্তাই কৰিছ। বাকী তই এইখিনি চিন্তা লৈ তই আগুৱাই যা তই কাম কৰ।
উম। হেল্ল। হেল্ল। হেল্ল।